হেল্ল'।
উম, হেল্ল'।
অ'।
মোৰ ভইচটো শুনা পাইছা তুমি?
অ, শুনা পাই আছোঁ।
অ, অ বাকী কোৱা।
বাকী কি খবৰ তোমাৰ?
মই ভালে, তোমাৰ?
আছোঁ দিয়া ইমান ভাল নহয়, মানে অলপ গাটো বেয়া।
অ, আচ্ছা, কিবা হৈছে নেকি তোমাৰ?
অ'এ জ্বৰ হৈছে।
অ, অ, অ।
চৰ্দি।
উম। কি কৰি আছা এতিয়া?
মই এনেই অলপ ঘৰত বহি আছোঁ মানে সেটোৱে অলপ গামৰ পৰা অলপ মানে অলপ কলেজৰ অলপ কাম আছিল, তো সেইটোকাৰণে গ'লো যাই কেনে আহি অলপ ৰেষ্ট লৈ আছোঁ।
উম, উম, আচ্ছা। মই শুয়ে আছোঁ দিয়া, মোৰ গাটো ভাল নহয় ইমানটা।
অ'আচ্ছা, পিছে দৰৱ পাতি খালা নে তুমি?
খাইছো।
অ'ভাল পা নাই পোৱা নাই ভাল পাইছা নে অলপ?
অলপমান ভাল পাইছো বাৰু এতিয়া হলেও মানে ওলাইতো যাবই লাগিব কামৰ কাৰণে ওল ওলাই গৈছিলো। ত' আকৌ মানে সেই ভালদৰে ভালেই হোৱা নাই।
অলপ ৰেষ্ট লোৱা তুমি একদিন বা দুইদিন ৰেষ্ট লোৱা তেতিয়াহে ভাল পাবা, নহ'লে চোন আৰু বাহিৰত আহা যোৱা কৰিলে ভাল নহব চোন গা তোমাৰ
উম সেইটোৱে কৰিব লাগিব।
উম। বাকী কি এতিয়া কিবি ঘৰৰ ভাত খোৱা নাই নেকি তুমি।
মই ভাত খালো অ দৰৱ খাব লগা আছিল ন।
অ অ খাইছা ভালে।
উম দৰব ভাত চাত খাই পিনে ঔষধ খিনি খালো।
অ অ ঠিকে।
তাকে বোলো তোমাক ফোন কৰা নাই বহুত দিন সেইকাৰণে বোলো ফোনটো কৰিলো।
অ ঠিকে কথাটো ভালে বাকী আৰু হেৰি এইকেইদিন মানে বেমাৰটো মানে চোৱা এইকেইদিন ইমান গৰম দি আছে দেখা পাইছা নে তুমি। দিনত ইমান গৰম। সেইটো দিনত ইমান গৰম ৰাতি আকৌ বতৰ সলনি হৈ যায়। এনেকা হলেতো বত মানুহৰ বেমাৰ হবই
উম সেইটোয়ে মোৰো সেইকাৰণে হ'ল।
সেইটোৱে চবৰে হৈ আছে।
তাকেতো। মানে গৰমত আহি পিনে গা চা ধুই দিয়া যায় ন। এতিয়া মানে গৰমটো ভিতৰত সোমাই যায়।
অ সেইটোৱে, মোৰ ভাইটিৰো চেম তোমাৰ দৰে অলপ বেমাৰ হৈ আছে।
অ', অ',
মানে এইটো ছিজনে এনেকুৱা মানেটো। বতৰটো এনেকুৱা হৈ গৈছে এতিয়া মানে বৰ চবৰে বেমাৰ হব এনেকুৱা।
অ। বাকী ঔষধ চৌষধ খুৱাইছা নে নাই। অ' ভাইটিক বোলে ঔষধ চৌসুধ খুৱাইছা অ।
খোৱাইছো খোৱাইছো বাকী অ পাইছে। অলপ অলপ পাইছে মানে ইমানো পোৱা নাই মানে।
অ।
বাকী এটা এইকেইদিন দেখা পাইছু নেকি ইমান যে গৰম হৈ আছে।
অ' ময়ো লক্ষ্য কৰিছো কথাটো।
মানে আগতে মনত আছেনে পোৱা নাই এইখিনি টাইমত বহুত বৰষুণ দিছিল।
উম। তাকে বৰষুণ ইমান বৰষুণ, বৰষুণে নকমে আগতে ৰ'দে নোলায়।
সেইটোয়ে মানে এতিয়া কতোয়ে বৰষুণে নাই এতিয়া।
এইটো কিহৰ কাৰনে হৈ আছে, তুমি জানা নেকি?
এ দেখা পাইছা নে এইকেইদিন কিবা জলবায়ু পৰিৱৰ্তন হৈ আছে, বতৰ চতৰ সলনি হৈ গৈছে।
উম উম দেখিছো।
এইবোৰৰ কাৰণে এনেকুৱা হৈ আছে। মানুহে এইবোৰ যে গছ গছনি কাটি নি গছ গছ গছনি কাটি আছে, প্ৰদূষন কৰি আছে চাৰিওফালে এনেকুৱা হলেত পৰিৱেশটো ধ্বংস হৈ যাব দোছ এনেকুৱালে বতৰ চতৰে এনেকুৱা সলনি হৈ থাকিলে। দেখা পালা এতিয়া হঠাৎ চোন বৰষুণে নাই, অকল ৰ'দ দি আছে এতিয়া আৰুচোন মই এনেই চালো মই নিউজত কি বো আকৌ গৰম বাঢ়িবই গ'লে এতিয়া আৰু আৰু বাঢ়িবই আছে বোলে।
ইচ ভগৱান কি যে হব। কেনেকে যে কি হ'ব বাচিম ভগৱান।
সেইটোৱেটো ভাবি আছো কি হব এতিয়া, বাকী তুমি গম পাইছ নে এনে? মানে এইবোৰ মানে যে বতৰ যে পৰ পৰিৱৰ্তন হৈছে গম পাইছনে পোৱা নাই তুমি?
লক্ষ্য কৰিছো।
অ মান দেখা পাইছ এক দুই বছৰৰ পৰা লাহে লাহে বৰষুণটো অলপ কমি যাই আছে এতিয়া।
অ এই মানে পলিউচনটো বেছি হৈছে ন। ত একদম বৰষুণ চৰষুণ বেছি হৈ গৈছে। এনেকে হলেতো মানুহ বেমাৰত পৰি পৰিছে মানুহ বেমাৰ বেমাৰত, মই নিজেই বেমাৰত পৰি আছো।
অ কথাটো ঠিকেই কলা পিছে এই যে তুমি দেখা পাইছানে বতৰ সলনিৰ ফলত যে এইযে মানুহবোৰ কিমান যে বিভিন্ন ধৰণৰ ব বেমাৰ হৈ আছে দেখা পোৱা নাই তুমি?
উম দেখা পাইছো।
কিবা নতুন নতুন বেমাৰ হৈ আছে মানুহবোৰৰ, এই মোৰ কাই লগৰে কৈছে কালি, তেওঁলোকৰ মানে ঘৰৰ ওচৰৰে মানুহৰো, এনেকুৱা বেমাৰ ডক্তৰৰে গমেই নাপায় মানে কি বেমাৰ এইটো বোলে, এনেকা নতুন ধৰণৰ বেমাৰ চাবলে।
ইছ ৰাম।
পৰিবৰ্তনো কৰা নাই। এইবোৰ বতৰ চতৰ যে সলনি হৈছে, সেনেকুৱা সেইটো কাৰণে বোলে বেমাৰটো হৈছে বোলে। এতিয়া চাওঁ আৰু সেনেকুৱা। মানে ভয়ে লগা হৈ গৈছে আজিকালি, বতৰৰ পৰিৱৰ্তনৰ ফলত এনেকুৱা বেমাৰ-চেমাৰ হঠাৎ হৈ যায় নেকি মানুহৰ।
হয় আৰু মানে একদম মানে বতৰটো বহুত বেয়া। ময়ো ভাবিছো মানে, মানে মন কৰিছো। এই যোৱা দুই তিনি বছৰ মানৰ পৰা, মানে গৰমটো বাঢ়িছে, বতৰ মানে অকন মানে বৰষুণ নায়েই। ইমান গৰম বাঢ়িছে, এইটো যে কেনেকে যে কেনেকে যে ঠিক হব এইটো। কেনেকে যে প্ৰদূৰ্ষন বিলাক কমিব।
দেখা পাই আছে নে এইকেইদিন, মানুহবোৰে ইমান গছ কাটি আছে, পাহাৰ ধ্বংস কৰি আছে।
এইবিলাকতো দেখিয়ে থাকো নিউজত।
সেইয়া এনেকে ধ্বংস কৰিছে ইফালে কিমান প্ৰদূৰষণ সৃষ্টি কৰি আছে, দেখা পাই আছা চাৰিওফালে। এ গাড়ীৰ পৰা ধোৱা। কিবা ডাঙৰ ডাঙৰ উদ্যোগৰ পৰা ওলোৱা ধোৱা এইবোৰ যদি এনেকে বায়ুত যায়। ইমান প্ৰদূষন হৈ আছে চাৰিওফালে, এনে প্ৰদূষণৰ কাৰণেতো আমাৰ পৃ পৃথিৱী পুৰা গৰম হৈ যায় আছে লাহে লাহে।
চাগে মানুহ সেই কাৰণেতো বেমাৰ হৈছে।
সেইটোয়ে এতিয়া যদি এনেকুৱা প্ৰদূষণ যদি কমি নাযায় তো গৰম চৰম বাঢ়ি মানে বতৰ চোন একদম সলনি হৈ যাব এতিয়া।
উম। ইয়াৰ পৰা যে কেনেকে বাচিব পাৰিম।
সেইটোৱে। এনে আৰু দেখা পাইছা চাগে তুমি এনে কি বুলি ভাবা এনে কাৰণ মানে এইবোৰ যে হৈ আছে এনে?
এইবোৰৰ কাৰণ মানুহ, মানুহ মানে একদম লাগাত চাগি বহুত বেছি গৈছে একদম। পপুলেচন টো বহুত হৈ গৈছে আৰু প্লাছ এইবিলাক। আ' গাড়ী মটৰৰ পৰা ওলোৱা ধোঁৱা আৰু কল কাৰখানাৰ ধোঁৱা। গছ গছনি কাটাৰ ফলত হৈছে, এতিয়া এইটো ঠিক কৰিব পৰা যাব য যদি মানে গালি গাড়ী বিলাকৰ ধোঁৱা আৰু কাৰখানা চাৰখানা বিলাকৰ। ধোঁৱা চোৱা যদি অলপমান কাৰখানা যদি কমাই দিয়ে। গছ-চছ যদি বেছিকে ৰুৱে।
অ', অ', কথাটো ঠিকেই কলা মানে। এই এইটোয়ে মানুহবোৰ অলপ যত্ন কৰিব লাগিব এইবোৰৰ ওপৰত মানে। এতিয়া মানে গছ গছনি অলপ এটা গছ। কাটিলে তাৰ বদলি এশটা গছ লগাব লাগিব আৰু সেয়া যান- বাহন। আৰু নতুন, নতুন আজিকালি দেখা পাইছে ইলেক্ট্ৰিক গাড়ী ওলাই আছে। যান- বাহন ওলাই আছে পেট্ৰল, ডিজেলৰ এইবোৰ কমি যায় আছে। এইটো এটা ভালে পদক্ষেপ হয়। ভাল পদক্ষেপ হয় আৰু এই বনাঞ্চল ধ অলপ কমাব লাগিব আৰু প্ৰদূষণ যদি অলপ মানুহে যদি কমাব পাৰে। তেতিয়া অলপ জলবায়ুটো অলপ ঠিক হৈ যাব এনেকুৱা মই কওঁ। নকৰে মানুহবোৰে নুবুজ নুবুজে কথাবোৰ একো।
এতিয়াই মানুহ মানুহ বিলাক নিজে বুজি পাব লাগিব তেতিয়া পব পব্লমবিলাক নিজে ছল্ভ হ'ব ন।
সেইটোৱে কথা আৰু কি বা হ'ব এতিয়া। এই কেইদিনমান গৰম এতিয়াটো গৰম দিন অহাই নাই ভাল কৰি।
তাকেতো ভালকেতো আৰু আছেই গৰম দিন জুন, জুলাই আছেই।
সেইটোৱেইটো এতিয়াটো আৰু ইমান গৰম।
সঁচাকে বাহিৰতো ওলাবই নোৱাৰি।
সেইটোয়ে এতিয়া কিবা কৰিব ভাবি আছো এইকেইদিন।
সেইটোৱে অলপ এইকেইদিন অলপ তুমি পিছে এবাৰ নদী চদীৰ ওচৰে ওচৰে গৈছা নেকি এইকেইদিন।
সেই দিনা খনেই গৈছিলোঁ।
মই সেইদিনা এটা নদীৰ ফালে গলো তাত ইমান প্ৰদূষণ। নদীত তলত নদীত ইমান বটল দলয়াই দিছে। খাবৰ নোৱাৰো আমি মা ইমান। তাতে আমি ভাবছো গা চা ধূম মানে মানুহবোৰ ইমান মানে কি ক'ম আৰু। এইবাৰ প্ৰদূষণ প্ৰদূষিত কৰি দিছে একদম পুখুৰীটো। মানে আমি তাতে গা ধুব গৈছিলো আগতে এই তিনি বছৰ মান যোৱা নাছিলো আমি গ'লো কাই পৰখি মানে গৈছিলো। পুৰা প্ৰদূষণ কৰিছে যাবই নোৱাৰি একদম গোন্ধ ওলাই গৈছে। পৰা জাবৰ জোথৰ পেলাই, পেলাই থৈদিছে।
কিন্তু বহুত বেয়া কৰিছে মানুহবোৰে।
সেইটোৱে আজিকালিতো এনেকে, এনেকে বহুত বেয়া এনেকে হলেত পানীও প্ৰদূষণ হৈছে মানুহবিলাকে পানী কেনেকে খাব সেইটো এতিয়া দেখা পাইছে গৰমৰ কাৰণে পানী কমি যায় আছে। এনেকে হ'লে চোন মানুহৰ পানী পিয়াহ'ত এনেকে পানী প্ৰদূষণ কৰিবই নালাগে আৰু কিমান প্ৰদূৰ্ষণ কৰি আছে।
কি যে হ'ব মানুহবিলাক মানে অলপো মানে বুজিব চেষ্টাই নকৰে।
সেইটো অলপ প্ৰদূষণটো যদি ৰোধ কৰিব পাৰে সেইটো আমিও এতিয়া চেস কৰো মইতো চাওঁ আমি এটা কাম কৰো হা মই ত যিমান পাৰো তুমিও পাৰা আহ তোমালোকৰ ঘৰৰ ওচৰত যদি গপ ফিজ পথাৰ চথাৰ আছে কিবা যি আছে যদি পাৰ্ক চাৰ্ক আছে তাতে পাৰা গছ গছনি অলপ ৰুই দিবাচোন। গছ গছনি অলপ লগাই দিবা, ত জানে গছ গছনি যিমান বেছি লগাবা গছ গছনি লগালে অক্সিজেন বাঢ়িব তেতিয়া অলপ প্ৰদূষণটো অলপ কমিব, তুমি অলপ লগাবা এইটো কি পাবা তুমি লগাবা লাগে লাগে নে
লাগে লাগে মই এইটো ভাবিয়ে আছিলো ত' তুমি ক'লা আৰু ভালে হ'ল।
অ লগৰবোৰক কবা লগৰবোৰক কোৱা আমি এনেকা এটা প্ৰগ্ৰম চলাব পাৰো। ইছাৰ যিমান পাৰো আমাৰ আৰু ঘৰৰ ওচৰ ওচৰ কা কাষৰ কাষৰীয়া এলেকাত যিমান পাৰো গছ গছনি ৰুই দিওঁ। তেতিয়া অলপ ভাল হ'ব হয়নে?
অ আমি সেইটোয়ে কৰিম দিয়া।
অ, পাৰি এনেকুৱাই
অ, আমি কিবা এটা সেনেকুৱা অ, যাতে আমি এটা গ্ৰুপ খুলি পিনে আমি গছ গছনি আমি নিজেও ৰুব পাৰো বেলেগকো যাতে দি মানে ক'ব পাৰো যে আপোনালোকেও ৰক
অ, ঠিকে কৈছা তুমি এনেকাই এটা প্ৰচেষ্টা হাতত ল'ব পাৰো আমি আমাৰ এইটো কলেজ জৰ আগৰ যে আছিল যে কলেজৰ বন্ধুবোৰ সিহঁতকো কম সিহঁতৰ কলত কথা পাতি এইটো মই কথা পাতি চাম এনেকে কিবা কিবা ফাউণ্ডেশ্যন নে কিবা এ গ্ৰুপ বনাব পাৰ নেকি এনেকে
আতছা আচ্ছা যি কৰা সোনকালে কৰিবা আৰু দেখিছাই নহয়
কথাটো এইটোয়ে মানে এনেকে যে আমি কৰো আমাৰ এইটো অলপ এনেকে ভালে হব অলপ ঠাণ্ডা হৈ যাব চাৰিওফালে আমৰ ঘৰৰ ওচৰ জাগাটো ঠাণ্ডা হৈ যাব গৰমত উম দিয়া ঠিক আছে হা কালি কথা পাতিম হা মোৰ মানে মাৰ মাটতি আছে।